হেল্ল'।
হয়, কোৱা।
উম, কি কৰি আছা তুমি?
হয়, এনেই আছো, তুমি কি কৰি আছা?
ময়ো এনে আছো, বাকী কিবা খালানে খোৱা নাই?
হয়, এতিয়া খালো, তুমি খালানে?
অ', মই খালো, তুমি গধূলি চাহ খালা নে খোৱা নাই?
হয়, খালো তুমি খাইছানে?
অ', অ', খাইছো। বাকী তুমি কি খাদ্য খাই বেছিকৈ ভাল পোৱানো?
হয়, বেছিকো মই এনে ঘৰত এনে দালি ভাত মাংস এইবোৰে খাওঁ। আৰু এনেই বাহিৰৰ বস্তু খাওঁ বাহিৰৰ বস্তু মম' খাওঁ এনে ফুচকা খাওঁ। আৰু চাওমিনবোৰ খাওঁ, তুমি কি কি খোৱা?
অ', মই মেইনলি ক'বলৈ গ'লে ঘৰৰে বস্তুবোৰ বেছি খাওঁ। বাহিৰৰ ফাষ্টফুড ইমান নাখাওঁ। শৰীৰৰ কাৰণে ইমান ভাল নহয় কাৰণে এইটো কাৰণে আজিকালি ইমান বাহিৰৰ বস্তু কমাই দিছো। বেছিভাগ ঘৰৰে বস্তু খোৱা যায় আজিকালি।
হয়।
অ', বাকী তুমি বেছিভাগ কি বস্তু খাই এনেই ভাল পোৱা মানে?
মই বেছিকেতো এনেই বিৰিয়ানী খাই ভাল পাওঁ।
আচ্ছা। মই বেছিভাগতো মাছে খাই ভাল পাওঁ, মাছেৰে বস্তু যি চব্জি যি বনাই।
হয়, হয়।
অ'।
এনে মাছৰ জোল টেঙা জোল খোৱানে?
অ', মাছৰ লগত টেঙা জোলৰ আঞ্জা অস অস অ' কি ধুনীয়া লাগে। আমাৰ এনেকুৱা আমাৰ মাৰ আমাৰ ঘৰৰ ওচৰৰ মানুহ কিছুমানে বনাই ইমান ধুনীয়া ধু ই আকৌ বৰ টেষ্টি টেষ্টি ডিচ বনাই ভাল লাগে খাই। বাকী তুমি বি বিৰিয়ানীক তুমি নিজে বনোৱা নে নে দোকানৰ পৰা বনোৱা খোৱা?
অ', মই নিজে ন নিজে নবনাও আৰু মায়ে বনাই। এনেই দোকান দোকানৰে খাওঁ বেছি ভাগ।
অ', অ', ঠিকেই।
হয়, তুমি খাই পাইছা নে বিৰিয়ানী?
অ', পাইছো সোৱাদটো ভালে লাগে। মানে ভালে কিন্তু তাতে বিৰিয়ানী অলপ মছলা বহুত কাৰণে অলপ স্বাস্থ্যকৰ নহয় মই ভাবো সিটো কাৰণে বিৰিয়ানী ইমান মই নাখাওঁ।
হয়, হয়, এনে বাহিৰৰ খাইছে নে ঘৰৰে বনোৱা।
বেছিভাগ ঘৰতে খাওঁ বাহিৰৰো খাওঁ আগতে বহুত খাইছিলো আজিকালি অলপ কমাই দিছো।
হয় এনেইতো বিৰিয়ানীৰ অলপ কম মছলা দিও বনাব পাৰি ঘৰত বনালেতো। এনে বাহিৰত খালেতো বাহিৰত ত' বেলেগেটো মান মানে তাতে বিজনেচৰ কাৰণেটো বেছিকে মচলা দিয়ে।
উম উম ঠিকেই কৈছে আহ আপুনি। বাকী আপুনি বেছি ঘৰত বনোৱা খাদ্য খাই বেছি ভাল পায় নে ৰেষ্টুৰেণৰ?
মই ঘৰত, ঘৰতে মানে বনোৱা বস্তুবোৰ খাও মানে ঘৰত হলেটো হেল্ডিও থা কে, হাইজিন থাকে আৰু বাহিৰৰ হলেতো আনহাইজিন থাকে, মানে আমিতো চাব নোৱাৰিম ন। তাহাতে কেনেকা বনাইছে মানে লেত্ৰা পানী দিয়ে বনাইছে ন, লেত্ৰা মানে তেল দি বনাইছে ত' নাজানো ন। এনে ঘৰৰটো ভালে হয়, ঘৰৰ হাইজিন থাকে সেইকাৰণে আৰু তুমি কি ভাবা মানে ঘৰে খাই ভাল হয় নে বাহিৰৰ?
অ বাহিৰত মেইনলি ক'বালৈ গ'লে ইনেই বেছিভাগেইটো তেল-চেল, মচলা-চচলা বহুত দিয়ে। সেইটো এতিয়া বাহিৰৰ খোৱাবোৰ বস্তুবোৰৰ কিবা কিবি কেমিকেল-চেমিকেল থকা বস্তু কিবা দিয়ে চাগে নাজানো ভাল কৰি। ত' এইতো সেইবোৰ দিয়াৰ কাৰণে বাহিৰৰ বস্তুবোৰৰ সোৱাদবোৰ বেছি। ত' এইটো কাৰনে মই ক'বালৈ গ'লে বাহিৰৰ বস্তু কমকে খালেই ভাল, বেছিভাগ ঘৰত বনালে ঘৰৰ বস্তুবোৰ নিজে বনোৱা যায়তো সেইবোৰ অলপ ভাল, ক্ষতিকাৰক নহয়। ত' সেইটো কাৰণে ক'বলৈ গলে ঘৰৰ বস্ তো বেছি বনাই খাব লাগে, বাহিৰৰ বস্তু খোৱাতকে।
হয়, এনেই তুমি নিজে কি কি ব, হয় কোৱা।
বাকী আপুনি নিজে বনাই খা, বনাব জানে নে কিবা বস্তু?
হয়। মই নিজে বনাব জানো। এনে নুডল্ছ বোৰ জানো। নুডল্ছ জানো, এনে দালি ভাত চব মানে এনে চব্জিবোৰ জানো।
গোটেই জানো আৰু তুমি কি কি জানা?
অ ভালেচোন, তুমি বহুত বস্তু জানা। মই মেইনলি চাহ, ভাত আৰু মেগী আৰু মাংস এইবোৰ জানো আৰু গাহৰি বনাব এইবোৰ জানো।
হয়।
বাকী তুমি কিবা
হয় কোৱা, কোৱা হয় কোৱা।
বাকী তুমি ৰাতিপুৱা আহাৰত কি খাই বেছিকৈ ভাল পোৱানো?
ৰাতিৰ আহাৰতো মই বেছিকে অট্ছ খাও, অট্ছ এনে মই হেল্ডিৰ মানে এনে হেল্ডদি বস্ তোয়ে খাওঁ বেছিকে। অ' অট্ছ খাওঁ, কেতিয়াবা কল খাও এইবোৰে খাওঁ আৰু তুমি কি কি খোৱা?
অ, মই মেইনলি অ আমাৰ এ প্ৰটিন আছে কিবা কিবি প্ৰটিন আছে আৰু জিমত যাওঁ নহয়! ত' মই জিমত যাওঁ কাৰণে প্ৰটিন-চটিন এইবোৰ খাব লাগে আৰু কল-চল ফল মূল বেছিভাগ আৰু পিছে প্ৰটিন থকা বস্তুয়ে মই খাব লগা হয় ৰাতিপুৱা।
হয়। এনে তুমি ৰাতিপুৱাই খুৱা নে প্ৰটিন থকা বস্তু নে আৰু বেলেগ টাইম তো খোৱা?
প্ৰটিন মানে মোৰ অলপ মানে স্বাস্থ্য- তাস্থ্য অলপ ভাল নহয় অলপ বেমাৰ হয় আছে। ত' এইকেইদিন ডক্টৰে কইছে প্ৰটিনৰ প্ৰটিন থকা বেছিকৈ প্ৰটিনৰ বস্তু বেছি ভাগ খাই আছো মই।
হয়, এনে দুপৰীয়া কি খোৱা?
দুপৰীয়া বেছিভাগ ভাতে খাওঁ কেতিয়াবা অ' বেলেগ বেলেগ বস্তু ট্ৰাই কৰি দিওঁ। বেছি বেছিভাগ কিন্তু ভাতে খাওঁ। তুমি?
হয় মই বেছিভাগে ভাতে খাওঁ? ভাত খাওঁ দালি খাওঁ মানে কেতিয়াবা এনে শাক পাচ পালিও মই বেছিকে ভাল পাওঁ শাক পাচলি খাওঁ।
এনেই কেতিয়াবা ৰাতিটো এনে ৰাতিটো চিকে মানে এনেই মাংস মাংস মাছেই বনে। মায়ে সেইটোয়ে খাও আৰু তুমি ৰাতি কি খোৱা?
অ' ৰাতি মেইনলি ভাতে খাওঁ? ভাতৰ লগত দালি চবজি সেইবোৰে খাওঁ বেছিভাগ, যি ঘৰত যি বনাই সেইবোৰে খাব লাগিব লাষ্টত যায় আৰু বেলেগ মতে টোতো
হয়, এনেই তুমি শাক পাচলি খোৱা নে?
অ' মই সেউজীয়া শাক পাচলি এইবোৰ খাই বহুত ভাল পাওঁ, তুমি?
হয়, মই বহুত ভাল পাওঁ এ এনেই তুমি ক'ব পাৰিবানে সেউজীয়া শাক পাচলি খাই মানে কি হয় আমাৰ স্বাস্থ্যৰ কাৰণে কি হয় ক'ব পাৰিবনে?
অ', অ 'পাৰিম, ক'বলৈ গ'লে মেইনলি এই সেউজীয়া শাক পাচলি খালে আমাৰ শৰীৰৰ কাৰণে মানে এনাৰ্জি পায় তাৰপিছত আমাৰ স্বাস্থ্যৰ কাৰণে ভাল আমাৰ শৰীৰৰ আমাৰ শৰীৰৰ বিভিন্ন অ' অংগ যে আছে সেইবোৰ কাৰণে সেউজীয়া শাক পাচলি কাৰণে বহুত ভাল হয় আৰু আমাৰ কিন্তু, আমাৰ শৰীৰৰ বহুত ভাল হয় সেউজীয়া শাক-পাচলি আমাৰ শৰ স্বাস্থ্য ভাল কৰি ৰাখে, সেইবাবে আমি মানুহবোৰে খাই সেউজীয়া শাক পাচলি খাব লাগে তুমি কি তুমি সেউজীয়া শাক পাচলি খাব লাগে নে নালাগে ভাবা!
হয়, মইতো বেছিকে শাক পাচলিয়ে খাওঁ সেইকাৰণে মই সেইটোয়ে প্ৰিফাৰ কৰো যে মানে শাক পাচলিয়ে খাব লাগে ভাল হয়। আমাৰ মানে স্বাস্থ্যৰ কাৰণে ভাল হয় মানে, কি বিভিন্ন প্ৰকাৰৰ ৰোগ বোৰো দূৰ কৰে এই বোৰ খালে
অ'অ' ঠিকেই কৈছে তুমি।
হয় অ' আৰু তুমি এনেই বাহিৰৰ বস্তু কি কি খোৱা?
বাহিৰৰ বস্তু মেইনলি মই ক'বলৈ গ'লে ম'ম' কেতিয়াবা চাওমিন আৰু বেছিভাগ ত' জিমৰ বস্তুয়ে খাও প্ৰটিন চটিন আনো তাৰপিছত ফল মূল খাওঁ আৰু বুট চুট এইবোৰ কিবা কিবি এইবোৰে খাওঁ বেছিভাগ বাহিৰা বস্তু বাকী তুমি বাহিৰা বস্তু কি খুৱাই কি কি খোৱা?
তুমি ক'লো তোমাক যিহেতু ক'লোৱে বিৰিয়ানী আৰু ম'ম' আৰু ফুচকা বোৰ খাওঁ। আৰু তুমি এনে বেছিকে কি খোৱা? তোমাৰ মানে ভা ভাল লগা এনেকুৱা বাহিৰৰ বস্তু?
মই বাহিৰা বস্তু মেইনলি চাওমিন খাই মই বহুত ভাল পাওঁ
কি ক'লা
চাওমিন মই চাওমিন খাই বহুত ভাল পাওঁ চাওমিন তাৰ পিছত ম'ম এইবোৰ খাই বহুত আৰু বেছিভাগ জ্বলা থকা বস্তু খাই বহুত ভাল পাওঁ
এনে টেঙা বস্তু ভাল পোৱা নে?
অ টেঙা বস্তুও খাওঁ বাগানত টেঙা বস্তু বহুতো আমাৰ ইউমিনিতী থাকে টেঙা বস্তু খালে শৰীৰ ইউমিনিটি বাঢ়ে টো সেইটো কাৰণে টেঙা বস্তু বহুত খাওঁ মই বাকী তুমিও খোৱা নেকি টেঙা বস্তু
হয় মই টেঙা বস্তু খাওঁ মানে মই ফুচখা চুচকা খাওঁ এনে আৰু আম খাওঁ হয় এনে আম তেতলি এইবোৰ টেঙা বস্তু বেছিকে খাওঁ আৰু এনে খালে ভালে হয় টেঙা বস্তুও খাব লাগে।
অ' বাকী তুমি মচলাযুক্ত খাদ্য খাই ভাল পোৱা নেকি?
হয় মই মছলা খাই কিনে বেছি ভাল পাওঁ এনেতো খাব নালাগে এনে আমাৰ পেটৰ কাৰণেও বেয়া হয়। এনেতো খাব নালাগে এনে খাও এনে কেতিয়াবা মানে মাজে মাজে খাওঁ আৰু মছলা বস্তু তুমি খোৱা নে?
অ' মই মচলা মেইনলি জালা হ'ব লাগে আৰু সেইটো মানে মছলা মই জালাৰ কাৰণে খাওঁ। বাকী ঠিকে মছলা হ'ব লাগে, বেছি মছলা দিলেও ভাল নহয়।
হয়। এনে তুমি কি ভাবা যে মানে আমাৰ স্বাস্থ্যৰ কাৰণে মানে কি বস্তু টো খোৱাৰ বেছি ভাল হয়।
অ' ঠিকে কোৱেচন তুমি সুধিছা মেইনলি আমি খাৱাৰ আমি খাদ্য ভিতৰত আমি বেছিভাগ সুষম আহাৰ খাব লাগে মেইনলি কবলৈ গ'লে মাছ মাংস অলপ কমাই দিব লাগে। সেউজীয়া শাক পাচলি ৰঙা এইবোৰ, শাক পাচলি এইবোৰ চবজি এইবোৰ বহুত খাব লাগে আৰু লগতে গাখীৰ বে আৰু বহুতো কিছুমান আছে ভিটামিন যুক্ত দালি। আৰু বহুতো এনেকুৱা বস্তু আছে বিভিন্ন বৰণৰ খাদ্য আজিকালি নতুন নতুন খাদ্য ওলাইছে ভাল ভাল। বোৰ খাব লাগে মই বেছিভাগ ভিটামিন আৰু বেছিভাগ আমাৰ শৰীৰৰ কাৰণে ভাল যিবোৰ বস্তু হয় সেইবোৰে খাব লাগে তুমি, বাকী তুমি কি ফল খাই বেছি ভাল পোৱা?
হয় মই বেছিকে খাওঁ আম খাই ভাল পাওঁ আৰু তুমি?
ময়ো বেছিভাগ মিঠা জাতীয় খাদ্য খাই বহুত ভাল পাওঁ। টেঙা, টেঙা মিঠা এইবোৰ।
হয় এনে তুমি মিঠাইত কি মিঠাই ভাল পোৱা?
মিঠাইতো মেইনলি মই ৰসগোল্লা খাই বহুত ভাল পাওঁ তুমি?
হয় ময়ো ৰসগোল্লা ভাল পাওঁ আৰু এই কালাকন ভাল লাগে।
অ', অ' মেইনলী মোৰ ৰসগোল্লাই ভাল লাগে।
হয় আৰু এনে তুমি অ' তোমাৰ মানে তুমি বেছিকে মানে ফ্ৰেণ্ডৰ লগত খাই ভাল পোৱা নে ফেমলিৰ লগত?
বেছিভাগটো ফেমিলিৰ লগত খাইয়ে ভাল পাম কাৰণ যিমানো যি হওক ৰেষ্টুৰেণ্ট চেষ্টুৰেণ্ট খাব গ'লে ভাল লাগে কিন্তু তাতে যায় মানে সেনেকুৱা যে ঘৰৰ খোৱাটো যিটো মনত কৰে সেইটো বেলেগত খাই খোৱাটো ভাল নালাগে সেইটো কাৰণে মই ক'বলৈ গ'লে ঘৰতে খাই বেছিকৈ ভাল পাওঁ বাকী তুমি ক'ত খাই বেছি ভাল পোৱা ঘৰত নে ৰেষ্টুৰেণ্টত?
হয় মইও বেছি ঘৰতে খাই ভাল পাওঁ ঘৰতে হেল্ডিয়ে হয় আৰু এনে ৰেষ্ট ৰেষ্টুৰেণ্টৰ কেতিয়াবা এনে ফুৰিব চুৰিব গ'লে তেতিয়া খাওঁ ৰেষ্টুৰেণ্টৰ এনে কলেজত যাওঁতেটো ৰেষ্টুৰেণ্টতে খাওঁ।
মানে হোটেল চোটেলত খাওঁ।
অ', অ'। ঠিক আছে দিয়া।
অ' ঠিক আছে।